অ', কোৱা কি কৰিছা।
নাই একো কৰা এনে বহি আছো।
অ'।
তুমি কি কৰি আছা।
মই এনে বাহিৰতে বহি আছো গৰম লাগিছে যে।
অ', চাহ খোৱাই নাই, নাখাও।
অ'।
তুমি খালা চা।
ন নাই খোৱা আছো।
কি কৰি আছা।
এনেই বহি আছো কিনো কৰিম আৰু।
অ'।
ঈদ কেনেকুৱা গল তোমাৰ।
ভালে গ'ল দিয়া।
উম।
তোমা লোকৰ।
ভালএ গৈছে।
অ'।
অ'।
ঈদ এবাৰ নাৰিকল দিয়া পিঠা বনালো, কটাকলি বনালো তাৰ পাছত তিল পিঠা বনালো, নিমকি বনালো তাৰ পাছত আম্মাই আকৌ মানে জেং পিঠাটো যে জেং পিঠা বনালো।
অ', আমাৰো সেয়াই বনাই নাৰিকল পিঠা, তিল পিঠা ত সৰু নিমকিটো বনাই ডাঙৰ নিমকি, কটাকলি
অ', তুমি বনোৱানে।
অ', মই বনাও।
অ'।
তুমি বনোৱা নে নাই।
মই বনাও পিঠা খালি জেং পিঠাটো মই হাতে বনাব নোৱাৰো। বটলেদি বনাব লাগে, মানে বটলত ভৰাই লৈ কিনে সয়া সেনেকে বনাও আৰু
আমি আকৌ হাতে দিয়ে বনাও। ঈদত জেং পিঠা বা নবনাই, আগতে বনাইছিলে। এতিয়া জেং পিঠা ঈদত
নাই, আমাৰো বহুত তিনি চাৰমাহ মান বনোৱা নাছিলে। হু?
বহুত মেহেনত কৰি থাকিব লাগে জেং পিঠা বনালে।
অ' হয় শুনিব লাগে, শুনি আনি কিনে আকৌ মানে পাতল কাপোৰত চালিব লাগে, অ' বহুত মেহনত। আকৌ বনাই উঠি ৰ'দত দি থাকিব লাগে শুকাই লোৱা বহুত মেহনত হয়। আমাৰ তিনিমাহ মান বনোৱা নাই, এইবাৰহে বনাইছে আকৌ।
অ', ঈদত কাপোৰ ল'লা নে নাই?
লৈছোঁ এযোৰ মানে এনেকুৱা প্লাজো টাইপৰ যে কুট কেইযোৰ, সেয়া এযোৰ লৈছোঁ। তাৰপাছত ছৰ্ট কুৰ্তা দুটা লৈছোঁ, পেণ্ট লৈছোঁ প্লাজো পেণ্ট এক্সট্ৰাকে। সেইয়াই লৈছোঁ। তুমি?
মই কুুৰ্তা দুটা, পেণ্ট এটা এনেকে লৈছোঁ, তাৰপিছত কাপোৰ এযোৰ চাইছিলোঁ। তাৰপিছত মই ৰাখিলোঁ মানে তাৰপিছত পিন্ধি চালোঁ যে ঘৰত টান হয় সেইটো কাৰণে আকৌ ফিৰাই দিলোঁ তাৰপিছত টপ দুটা, পেণ্ট এটা সেনেকেই ল'লোঁ আৰু। নাখায় যদি আৰু গাত।
নেখালেনো আৰু জোৰত টানি তুমি কেনেকে খোৱাও, পিন্ধিব পাৰি।
হা?
নেখালেনো টানি টোনি কেনেকে পিন্ধিবা আৰু হয়।
অ'। সেইটো কাৰণে ফিৰাই দিলোঁ, আছিলে যে লগতে মানুহজনী সেইকাৰণে ফিৰাই দি টপ দুটা আকৌ পেন্ট এটা ৰাখিলোঁ আৰু। ঘৰত ফোন মাৰিছা?
অ' ঘৰত কথা পাতিলোঁ মাৰ লগত, তুমি মাৰিছ
অ', অ' ময়ো মাৰিছিলোঁ অ'। এতিয়া মাৰিম অলপ দেৰিকে বায়ে ফোন মাৰিছিলে হ'বলা মই গমেই নাপাওঁ। তাইকো মাৰিব লাগিব।
অ' তুমি শুই আছিলা চাগে সেইকাৰণে গম নাপালা।
অ', ইমান গৰম দিছে, বিচনাত শুই আছিলোঁ আকৌ পকাত গ'লোঁগৈ।
উম, অ'। আজি গৰমটো অলপ বেছিয়ে মাৰিছে আন দিনাতকৈ।
অ'।
ৰ'দটো দিছিলে নহয় আজি দিনত বহুত ৰ'দ দিছে।
উম, আমাৰ ওপৰত যে ৰুমটো পুৰা ৰ'দ মানে তাপ আহে আৰু ওপৰত মানে চট নাই যে সেইটো কাৰণে বহুত গৰম।
চৰ্টৰ ওপৰত আৰু ৰুম নাই যে।
অ'। আৰু এখন চট থকাহে তেতিয়া ভাল হ'ল হয় মানে গৰমটো অলপ কমিল হয়।
অ' তেতিয়া ৰুমটো ঠাণ্ডা পৰি থাকিলে হয়, ওপৰত চট আৰু এটা ৰুম থাকিলে।
অ'।
উম।
আজি কি বনাবা ৰাতি?
জানো লগৰ কেইজনীয়েহে জানে কি বনাই।
অ'।
তোমালোকৰ কি বনাবা?
এই এতিয়া ভবাই নাই কি বা বনাও, ভাত আছে তৰকাৰি বনাব লাগিব।
অ'। আমাৰো ভাত আছে।
অ'।
তৰকাৰীহে কি বনাও নাজানো। ঘৰত যাম বুলি, কণী আছিলে খাই পেলালো।
উম, ভালে কৰিলা।
অ', তাৰ পিছত নগ'লো।
উম, দালি ভাজি এনেকেই খাব লাগিব।
অ', তাকে সেয়া নাখালে আৰু কিনো খাম আৰু এতিয়া ৰুমতহে আছো আৰু। সেইবোৰকে খাব লাগিব।
আজি পঢ়িবা নে নপঢ়া?
পঢ়িম লিখিব আছে বহুতখিনি লিখিব আছে লিখিব লাগিব।
অ'। মোৰো লিখিব আছে লিখিব লাগিব।
এনে পঢ়া নাযায়, অ', মইও ক্লাছত অলপ লিখি আনিছো। অ', এনেই পঢ়া নেযায়, লিখিব থাকিলেহে যে ওলাও।
অ', লিখিবতো সদায় দিয়ে, সদায় থাকেই লিখাটো।
উম, অলপ হ'লেও থাকে লিখিব কাৰনে।
উম।
লিখি থাকোতে সদায় দেৰি হয়, তাৰ পৰা ভাত বনাই খাই বৈ লোৱালৈকে। সদাই একদম আৰু বাৰ বাজি যাই।
এনে কেইটাত শুৱা?
এনে চাৰে এঘাৰটা বাৰটা সদায় বাজে শুওঁতে শুওঁতে। আকৌ শুই কিনে মোবাইল চাই ৰাতিপুৱা চাৰে আঠটামান বাজে উঠোতে।
অ'।
মানে সোৱাত বাৰটাত শুলেও মবাইল চাও অলপমান শুই সেনেকে থাকো তেই মানে এটা দুটা বাজিয়ে সদাই।
টোপনী অহালৈ তুমি কেইটাত উঠা?
মোৰতো আৰু দেৰি হয়। লগৰকেইজনীয়ে জগাই দিলে সাৰ পাওঁ, নিদিলে সাৰ নাপাওঁ সেনেকুৱা।
অ'।
আঠটা চাৰে আঠটা তেনেকুৱাতে উঠো আৰু।
অ'।
তুমি কি কি আঞ্জা বনাব জানা?
মই মানে এনে মাছ বনাব জানো, তাৰ পিছত ব্ৰইলাৰ পিয়াজ দি বনাব জানো দেই বেছি। পাচলিটো বনাব নাজানো। তাপাছত কণীটো মানে ৰঙাকে যে জ্বালা জোল বনাই পিয়াজ দি সেইটো বনাব জানো।
অ',
সেনেকেই আৰু ভাজি জানো ভাজি, দালি, শাক ভাজি সেইবোৰ জানো বাৰু।
অ'এনেই তুমি কি পাচলি খাই ভাল পোৱা বেছি?
এনে মই পাচলিৰ ভিতৰত মানে কি খাই পাওঁ বুলি ক'ম এতিয়া এনেই পটলটো ফ্ৰাই কৰিহে খাই ভাল পাওঁ তাৰপাছত আকৌ মানে আলুটো অলপ, অলপ ভাল পাওঁ পাচলি ইমান ভালে নাপাওঁ। ভাজি খোৱা বচ
অ'আলুটোৱে ফেভলে ফেভৰেট।
উম,
আলু খাওঁ আকৌ এইয়া ভাতকেৰেলাটো অলপ ভাজিলে সেইটো ভাল পাওঁ তেনেকে খাওঁ আৰু অ।
সেই সেনেকে ভাজি খাও তাৰ পিছত আকৌ আৰু এটা
খাওঁ।
অ' আৰু এটা যে বেঙেনা আছে বগা, বগা বেঙেনাটো সৰু, সৰুকে, সেইটো যে তেলতে ভাজে অ। তেলতে যে ভাজে, সেইটো বে বেঙেনা খাই ভাল পাওঁ।
পাওঁ আমাৰ ঘৰত পাচলি নানেই।
উম,
আলু আনে কিবাকিবি আৰু ঘৰত লাগে যে বেঙেনা। শাক-চাক থাকে।
এনে সাৰ, সাৰ-চাৰ দিয়া ভুল-চুল নাখাও। কিন্তু ঘৰত যেতিয়া ভুল-চুল থাকে ভুল, জিকা সেইবোৰ মানে ঘৰত লাগিলে সেইবোৰ খাও লেচাৰি
আমাৰ ঘৰতে ঘৰৰ পৰা বেছি পাচলি ওলায় বজাৰৰ পা ইমান নিকিনেই। কবিহে কবি ছবিহে আনে এনেকে বজাৰ পৰা। নাখাই যে
অ' মই এনেই পাতকবিটোও খাই ভাল পাওঁ তেলত ভাজিলে তেল বেছিকে দি কিনে মানে পানী নিদিয়াকে তেল বেছিকে দি মটৰ দি কিনে বনাই যে।
কবিটো আজিকালি খালে চব সেইবিলাকতো মেডিচিন মাৰে উহাই ল'ব লাগে আগত।
অ'এ, উহায়ে লয় আমাৰ, উহায়ে লয় ন'। খালে মানে বেয়া উহাই নল'লে।
অ',
সেইকাৰণে উহাই মেলি লৈ কিনে বনাই আৰু।
দিয়েই নিদিয়াকে নাথাকেই। ঘৰত যোনকেইটা ৰোৱে সেইকেইট তেহে মানে আৰু সাৰ নিদিয়াকৈ আজিকালি ঘৰত ৰুলেও মানুহে সাৰ দিয়ে। ডাঙৰ হ'ব লাগে গাঁৱততো কিনে ন' গাঁৱৰ মানুহে।
আমাৰ সাৰ নিদিয়ে। আমাৰ সাৰ নিদিয়ে মানে আব্বাই কয় কি যি কেইটামান লাগে নিজে ঘৰতে খাম লাগিলে। সাৰ-চাৰ নিদো এনে গোবৰ সাৰ টো পালে মানে গোবৰ-চোবৰ সেনেকে দিয়ে আৰু শুকান গো গোবৰ-চোবৰ গুৰ কৰি, এনে মানে তা
বেলেগ মেডিচিন নামাৰে।
আমাৰো নামাৰে। আব্বাই কয় বেলেগ মেডিচিন মৰা নাখাও কাৰণে ঘৰত কৰিছো অলপ।। অকমান, আকৌ সেইখিনি যদি মেডিচিন মাৰিয়ে খাওঁ কি হ'ব। অ, আজিকালি মে
সেইবিলাক খাই, খাই মানুহ চবৰে বেমাৰ।
অ, সেইবোৰ খাদ্য খাই, খাই বিষ হৈছে, বিষ হয়, সৰুতে আজিকালি চাবাচোন বিষ হয়। কা কিছুমানৰ সৰুতে হাই প্ৰেচাৰ হয়, তাৰ পাছত কিছুমানৰ চুগাৰ হয়, চাবাচোন সৰুতে এইবোৰ।
হেল্ল', হ'ব দিয়া দেৰিকৈ ফোন মাৰিম।
অ, হ'ব দিয়া। অ, অ।
অঁ, ৰাখোঁ।
উম।